ছাননে তুমি অ অ মই শুনিছো। তুমি?
হয় ময়ো শুনিছো।
কি কৰিছে পিছে, ভাত চাত খালেনে নাই?
হয় ভাত খালো। তুমি খালা?
অ খালো ৰবা এই মাত্ৰ।
অ হয় হয় মানে বহুতেই গৰম, গৰম দিছে।
তাকে এই জলবায়ু পৰিৱৰ্তনটো হৈ থকা কাৰণে এই তাকেই বোলো কব। মানে গৰমৰ ইমান গৰম দিছে তাকে মই ভাবিলো জলবায়ু পৰিৱৰ্তনৰ বিষয়টো বাৰে বাবে, গৰমটো বেছি বাঢ়ি যাই আছে ন। তাক তোম লগত এই বিষয় ওপতে অলপমান কথা পাতো নেকি।
হয় হয় ঠিকে কৈছে মানে, ঘপকে অলপমান ঠাণ্ডা পৰি দিয়ে, অলপমান গৰম পৰি দিয়ে মানে আজিৰ পৃথিৱীতখনত এটা মানে গুৰুত্বপূৰ্ণ আৰু চিন্তাজনক সমস্যা হৈছে এই জলবায়ুৰ পৰিৱৰ্তনটো।
হয় হয় তুমি ঠিক কথাই কৈছা। পৃথিৱীৰ তাপমান দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ সকলো ইয়াতেদেখা গৈছে। এই তাপমান বৃদ্ধি পোৱাৰ কাৰণেতো অ মানে বতৰৰ কোনো অ নভাব নিচনা, চিন্তা হয়ত অ হঠাৎ বৰষুণো দিব পাৰে, হয়তো হঠাৎ হঠা ঠাণ্ডাও ঠাণ্ডা পেলাই দিব পাৰে অ মল নহয়তো অতিপাত গৰম দিব পাৰে। আৰু শিল্পায়ন হওক, যান বাহনৰ ধোৱা, বনাঞ্চল ধ্ববংস, আদি বিভিন্ন কাৰণত পৰিবেশ ভাৰসাম্য নষ্টছে আজিকালি মানুহ সমূহে মানুহসকলে ধৰা অ বিভিন্ন ধৰণৰ গছ গছনিসমূহ কাটি কিনে নিজৰ বসবাস বসবাহৰ কাৰণে ঠাই বনাই লৈছে। তাৰ ফলত আহ মানুহে যে যিমান খিনি গছ ধ্বংস কৰিছে তাৰ ফলত যে সিমান খিনি গছ ৰুব লাগে, তাৰে কোনো মানে চিন্তা চিন্তা ভাৱনাই নাই, তেওঁলোকৰ যে ভৱিষ্যতে তেওঁলোকে কেনেদৰে থাকিব। তেওঁলোকে খালি এতিয়া কথাটোয়ে ভাবি আছে, বৰ্তমান তেওঁলোকে কেনেদৰে জীয়াই সেইটোয়ে ভাবি আছে। কিন্তু যে তেওঁলোকে এই বনাঞ্চল ধ্বংসসমূহৰ পিছত তেওঁলোকক বা আমাক গোটেই পৃথিৱীখনক কিমান কষ্ট দিব বা কিমান আ- ভয়ংকৰ সমস্যা দেখা দিব, সেইবিলাক তেওঁলোকে বৰ্তমান মানে ভাবিব পৰা হোৱাই নাই বা নাভাবেও।
হয় ঠিকে হয় হয় ঠিকে কৈছে মানে বনাঞ্চল ধংস স মানে জলবায়ু পৰিবৰ্তণত ম প্ৰভাৱ পেলাইছে। আহ যেনে গছ গছনি কাৰ্বন ডাই অক্সাইড শোষণ কৰে, কিন্তু মানে মানে আজিকালি মান যিমান গছ লাগে, তাতকৈ মানে কম হৈ যোৱাৰ বাবে এই কাৰ্বন দাই অক্সাইড অক্সিজেন পৰিমাণটো মানে মানে আমাৰ অহ পৰিৱেশত বৃদ্ধি বৃদ্ধি বেছি পাইছে আৰু ৰ মানে তাৰ বাবে মানে আমাৰ অ গ্ৰীণ হাউচৰ মানে প্ৰভাৱ বেছিকৈ বাঢ়িছে। মানে আমাৰ অক্সজেন অক্সিজেন পৰিমাণটো কমি গৈছে, কিন্তু কাৰ্বন ডাইক্সাইডৰ পৰিমানটো লগাতকে বেছি বাঢ়ি গৈছে।
হয় হয় তুমি ঠিক কথাই কৈছা। পৃথিৱীৰ তাপমানতটো বৃদ্ধি পাবয়ে নহয় নে। ইয়াকেই গ্ল'বেল ৱাৰ্মিং বুলি আমি কওঁ। ইয়াৰ ফলত বৰফ গলি সাগৰৰ স্তৰ বৃদ্ধি পাইছে আৰু আহ বৰ্তমান সময়ত যিমান খিনি। গৰম বতা তাপমানৰ সৃষ্টি হৈছে তাৰে একমাত্ৰ কাৰণ এই বনাঞ্চল ধ্বংস কৰাৰে মূল কাৰণ হৈছে কাৰন যাৰ ফলত আহ। মানে পৃথিৱীৰ ভাৰসম্য বৰ্তমান আগৰ নিচিনা হৈ থকা নাই আৰু বৰ্তমান পৃথিৱীৰ ভাৰসাম্য যথষ্টখিনি। যথেষ্ট দিন তললৈকে নামি গৈছে যাৰ ফলত এ অতি অতিমাত্ৰা গৰম বা তাপমান বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত আহ যথেষ্ট উপকূলীয় অঞ্চলত বসবাস কৰা মানুহৰ বাবে বিপদ বৃদ্ধি পাইছে। আৰু বহু ঠাইত বানপানী হওক ঘূৰ্ণী পতাহ আৰু অতিপাত বৃষ্টিৰ বাবে প্ৰাকৃতিক দুৰ্যোগ। বাতৰিটো খাই পাবা অসমৰ অসমৰ। ঠাইত বানপানী হৈছে অসমৰ আহ এইখিনি জেগাত বানপানী হৈছে বিভিন্ন ধৰণৰ মানে বানপানীৰ সমস্যা হওক ঘূৰ্ণী নিপতাহৰ সমস্যা হওক এইবিলাক এই আহ এই ধৰা জলবায়ু পৰিৱৰ্তনৰ বাবেই হয়। এনে খৰাং পৰিস্থিতি আহ কেতিবা দেখা যায় আহ কিন্তু ধৰা অনিয়মিত বৰষুণৰ বাবে কৃষি উৎপাদন কমি গৈছে আৰু খাদ্য সংগঠনৰ। অঁ মানে সম্ভাৱনাও বাঢ়ি গৈছে য'ত যেতিয়া তেতিয়া যদি বৰষুণ দি দিয়ে তেনেহলে কৃষকসকলে এ মাহ বছৰ ধৰি কৰা খেতি এনে এনে যায় আৰু যদি একেবাৰে। বৰষুণ দিয়ে তেতিয়াও তেওঁলোকৰ খেতি মানে এনে। অৱস্থা খিনি একেবাৰে চাব নোৱাৰা হৈ যাব তাৰ ফলত মানে বতৰ অলে যেনেকে পৰিৱেশৰ ভাৰ সিমতো মানে নোখোৱাই হৈছে একেবাৰে দিলে বৰষুণ নেৰা নেপেৰাকৈ দিয়ে থাকিব আৰু নিদিলেতো বৰষুণ। আপোনাৰ কোনো চ চিন চাপি নাই দুই মাহ দিনলৈকে ন তোমাৰ কি মতামত। মানে ধৰা কৃষকৰ জীৱনত ইয়াৰ কেনে প্ৰভাৱ পৰিছে।
অঁ মানে কৃষকৰ। মানে ইয়াত বহুতে গুৰুত্বৰ প্ৰভাৱ পৰিছে যেনে অ মানে মানে অতিবৃষ্টিৰ বা। বৰষুণ বাবে উম মানে অঁ শস্য বা খেতি নষ্ট হৈ যায়। লব মানেম শস্য বা খেতি নষ্ট হৈ যায় ঘৰত মানে এই। কৃষকসকলে মানে এটা বহুতেই মানে মানে ক্ষতিগ্ৰস্ত হব লগা হৈ হৈছে কাৰণ তেওঁলোকে মানে বহুত আশা কৰে। যে অ মানে এইখিনি। ফচল ভাল হব বা এইবাৰৰ খেতি খিনি ভাল হব কিন্তু মানে এই জলবায়ু পৰিবৰ্তনৰ বাবে মানে আমাৰ অ খেতি। মানে মানে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত খেতিয়ক মানে ক্ষতিগ্ৰস্ত হয় আৰু লগতে মানে অৰ্থনীতি প্ৰভাৱ পেল পই আহ মানে প্ৰভাৱ পৰি। মানে আজালি দেখা যায় যে বজাৰত মানে মানে মানে এই ফল মূল বা শাক পাচলি। মানে বহুতেই বৃদ্ধি পাইছে ইয়াৰ মূ
খেতি ভাল নোহোৱাৰ কাৰণবোৰ যাৰ যাৰ মানে। এই বস্তুটো হয় মানে মূলতে আহ মানে জলবায়ু পৰিৱৰ্তনৰ ফলত।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু জলবায়ু পৰি পৰিৱৰ্তনে খালী মানে জলবায়ুত যে এ প্ৰভাৱ পেলাই থিব তেনেকুৱা নহয় গৰম পানীলে মানুহৰ ধৰা যেনেকৈ। হিট ষ্ট্ৰক হব পাৰে পানীৰ অভাৱ বাঢ়ি যায় আৰু নতুন নতুন ৰোগৰ বিস্তাৰো হোৱা দেখা যায়। আৰু মানে অ শিক এই মানুহে গৰমৰ গৰমতটো যেতিয়া সহ্য় কৰিব নোৱাৰ নোৱাৰি। গতিকে মানুহৰ প্ৰেচাৰ ইষ্টক হৈ যায় আচলতে পানীৰ অভাৱ আজিকালি বিভিন্ন ধৰণৰ। পানীৰ সমস্যা দেখা দিছে যেনে কুৱাত পানী শুকাই গৈছে দমকলত পানী শুকাই গৈছে মানুহে আহ বিভিন্ন ধৰণৰ পানীৰ বাবে য'তে ত'তে মানে হাহাকাৰ কৰি ঘূৰি ফুবলগীয়া হৈছে পানী কিনিব লগগীয়া হৈছে আৰু। ৰাজস্থানৰ মানুহতো আগৰ পৰাই তেওঁলোকৰ পানীৰ অভাৱিয়চোন। মানে এ আগতে যেনেকুৱা পানীৰ পানীৰ কোনো নাটনি নোহোৱাকে মানুহ বিলাক চলিব পাৰিছিল বৰ্তমান সময়ত আহ পানীৰ অভাৱত তেওঁলোকে ভুগিবলগীয়াছিল আৰু ইয়াৰ। একমাত্ৰ কাৰণ মানুহে মানুহে তেওঁলোকৰ সমস্যাবিলাকৰ আহ মাতি নিজে নিজে মাতি অনা যেন হৈছে এই গছ গছনি। ফলত আৰু বিভিন্ন ধৰণৰ নতুন নতুন ৰোগৰ বিস্তাৰ হৈ হ বিস্তাৰ হৈ মানে আছে বিভিন্ন ধৰণ নতুন নতুন ৰোগে দেখা দিয়ে আৰু জীৱ জন্তুৰ ওপৰতো ইয়াৰ যথেষ্টখিনি প্ৰভাৱ পৰে যেনে বহুত। পানীৰ বাসস্থান ধ্ববংস হৈছে কিন্তু অ কিছুমান প্ৰজাপ্তি বিলুপ্ত হোৱাৰ পথত আগবাঢ়িছে। আৰু মানুহে যেনেকৈ গছ গছনি কটাৰ ফলত বিভিন্ন ধৰণৰ আহ হিংসা কোৰিয়া বা হিংসক ক অ হিংস্ৰ জীৱ জন্তু আহ ৰাজপথলৈ এনেকৈ নামি আহে। যাৰ ফলত হয়তো অ মানুহে তেতিয়া গাড়ী চলাই থাকে তেওঁলোকে নহবা নিচিনাকৈ গাডী চলাই থকাৰ সময়ত থকাৰ ফলত তেওঁলোকে কিছুমান জীৱ জন্তুকো অ এক্সিডেন্ট বা খুন্দিয়িবলগীয়া হৈ যায়। যাৰ ফলত জীৱ জন্তুৰ প্ৰাণ জীৱ জন্তুৰ সেই বা প্ৰাণীটোৰ অঁ মানে নভবা নিচিন্তাকৈ তেওঁলোকে প্ৰাণ হে হেৰুৱাব লগীয়া হৈ যায় আৰু বিভিন্ন ধৰ প্ৰজাপ্তি বিভিন্ন ধৰণৰ এই জীৱ জন্তুৰ প্ৰজাপ্তি প্ৰজাপ্তি মানে বিলুপ্ত হোৱাৰ পথত আগবাঢ়ি যায়। ছে ইয়াৰ সমাধান মানে মই কবলৈ গলে ধৰা ইয়াৰ সমাধান খালি প্ৰথমে আমি এইয়াৰ সমাধান যদি কৰিব পাৰো তেনেহলে প্ৰথমে আমি অতি সুন্দৰ কৈ গছ গছনি ৰোপণ ৰোপণ কৰিম। আৰু বন সংৰক্ষণ অতি প্ৰয়োজনীয়। কথাতে আছে ন মানুহে যদি এডাল গছ কাটে তেনেহ'লে এশডাল গছ ৰুব লাগে কিন্তু এশডাল গছ ৰুৱাত যে মানুহে যদি এ এডাল গছ কাটাৰ সলনি দু দুই তিনিটা ডাল গছ ৰুৱে তেতিয়াও যথেষ্ট। খিনি মানে অ আমাৰ পৰিৱেশটো উম মানে যথেষ্টখিনিত তেওঁলোকে ভাৰসাম্যৰ পৰা ৰক্ষা পাব আমাৰ পৰিৱেশটোৰ লগতে আমিও ৰক্ষা পাম দিয়াচোন।
হয় ঠিকেই হয় হয় ঠিকে কৈছে আমি গছ গছনি ৰুবতো লাগে তাৰ তাৰোপৰি আমি সৌৰশ শক্তি, বায়ু শক্তি মানে আদি নবীকৰণ যোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে আৰু যিবোৰ আমাৰ পৰিবেশ ৰ পৰা ওলোৱা ধোৱা বা যান বাহনৰ পৰা ওলোৱা ধোৱা এইবোৰ মানে কমাব লাগে। তাৰ ফলত মানে পৰা প্ৰায়ত মানে কম যানবাহন ব্যৱহাৰ কৰিব লাগে বা তাৰ ঠাইত আমি চাইকেল। বা অ মানে খোজকাঢ়ি অহা যোৱা কৰিলে মানে আমাৰ উম মানে এই এই প্ৰদূষণবোৰ কমে যাৰ ফলত মানে জলবায়ু পৰিৱৰ্তন মানে অ কমি যায় আৰু আজিকালি বহুতো প্ৰজাতিৰ মানে অ আমাৰ জীৱ জ জন্তু মানে বিলুপ্ত হোৱাৰ মানে পৰ্যত আহি গৈছে, মানে কিছুমান মানে প্ৰজাতিৰ মানে জীৱ জন্তুক দেখিবলৈ পোৱা নাযায় আজিকালি।
হয় হয় তুমি ঠিক কথাই কৈছা। আৰু আহ জনসাধাৰণৰ ভূমিকাও যথেষ্টখিনি মানে আহ অপৰিহীম হব লাগিব তেতিয়াহে যদি আমি। এই জলবায়ু পৰিৱৰ্তন টো আমি হ্ৰাস কৰিব পাৰো বা জলবায়ু পৰি পৰিৱৰ্তনতটো আমি অতি অতিমাত্ৰা যাতে হৈ নাযায় তাৰে ওপৰত আমি মানে অ ভূমিকা কিছুমান ল'ব লাগিব, পদক্ষেপ কিছুমান ল'ব লাগিব। আমি মানুহে ধৰা প্লাষ্টিক প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগিব। পানী হওক বা বিদ্যুৎ আমি সঞ্চয় কৰিব জানিব লাগিব আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰিব পাৰিব কৰিব পাৰিব লাগিব ধৰা। মানুহে আমি যদি প্লাষ্টিক য'তে ত'তে ব্যৱহাৰ কৰো তেতিয়াহ'লে পৰিৱেশতটো প্ৰদূষণ হব। এই মাটি প্ৰদূষণ হব আৰু পানী হওক বা বিদ্যুৎ হওক আমি যেনে যেনে তেনে অপচ কৰি থাকো বা আমি ব্যৱহাৰ কৰিব নাজানো তেনেহলে পৰিৱেশতো কোনো ভাৰসাম্য নাথাকিব। আৰু চ অকল জনসাধাৰণে যে এইবিলাক সচেতনতা অৱলম্বন কৰিব লাগে তেনেকুৱা নহয় চব চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ কঠোৰ পদক্ষেপ তেওঁলোকে আহ মানে এ ল'ব লাগে যেনে আইন প্ৰণয়ন কৰিব লাগে। আৰু বন সংৰক্ষণ কাৰ্যসূচী আহ বৃদ্ধি কৰিব লাগে। ধৰা চৰকাৰে যদি আজি যে এনেকুৱা পদক্ষেপ লৈ যে যোনে গছ গছনি কাটে তেওঁলোকৰ আহ ইমান টকা জৰিমনা হব তেনেহলে আজিকালিতো গছ মানুহে পইচা ভৰাৰ আহ পইচা ভৰাৰ ভয়তহে কোনো ধৰণৰ গছ গছিৰে নাকাতিব সেইবিলাক তেনেকুৱা এটা। যদি কঠোৰ আইন পৰিবহন কৰে তেনেহলে আহ পৰিৱেশৰ ভাৰসাম্য বা জলবায়ু পৰিৱৰ্তন ইমান খিনিকৈ নহবয়ে। যথেষ্টখিনি আমাৰ আহ পৰিৱেশটো ভাল ৰূপলৈ আৰু আগৰ নিচিনা আগবাঢ়ি যাব। আৰু স্কুল কলেজতো চকাৰ চৰকাৰে এই বিষয়টো মানে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। ত কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ মাজত তেতিয়া সচেতনা বৃদ্ধি হব আৰু আহ ভৱিষ্যতে তেওঁলোকে ভাল ফল পোৱা যাব আজি যদি ছাত্ৰ ছাত্ৰীয়ে এইখিনি সময়ৰ পৰাই যদি তেওঁলোকে আহ পৰিবেশ সচেতন বিষয়ে পঢ়ি যায়। তেনেহলে ভৱিষ্যতেও তেওঁলোকে এই বিষয়টোৰ ওপৰত আটাইতকৈ ধ্যান দিব বা তেওঁলোকে তেওঁলোকৰ বাৰি প্ৰজন্ম বিলাককো এই বিষয়টোৰ ওপৰত তেওঁলোকে শিকাব বা বুজাব। বা কেনেদৰে পৰিৱেশ পৰিৱেশ আমি বচাব লাগে বা কেনেদৰে গছ ৰোপন কৰিব লাগে। আমি গছ কিয় কাটি নালাগে এইবিলাক অ এইবিলাক। ওপৰত তেওঁলোকে নিজে যেতিয়া জ্ঞান লাভ কৰিব তেতিয়া তেওঁলোকে আনকো জ্ঞান দিব পৰা হ'ব।
হয় ঠিকে হয় হয় ঠিকে কৈছে মানে আমি। তেতিয়া বাঢ়ি অহা প্ৰজন্ম আমি যদি তেওঁলোকে ম এতিয়াৰ পৰাই মানে আমাৰ পৰিৱেশ সংৰক্ষণ মনোভাৱটো মানে জাগাই তেন্তে মানে তেওঁলোকে ভৱিষ্যতৰ বাবেও এটা সজাগ হৈ থাকিব কাৰণ আমি যদি এতিয়া সজাগ নহওঁ তেন্তে মানে আমাৰ মানে। ভৱিষ্যত মানে। বহুত বিপদ্জনক হব পাৰে। যেনে ভৱিষ্যত উম মানে প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব পাৰে বা জীৱ জন্তু অ'। অ জীৱন যাত্ৰা মানে অ অধিক কঠিন হব পাৰে আমাৰ অ মানে উ মানে কেতিয়াবা এনে। এনেকুৱা এটা সময় পৰ টো যিটো সময় মানে আমি অক্সিজেন গ্ৰহণ কৰিবলৈ মানে বহুত কঠিন হ'ব লাগিব। কঠিন সময় পাম। মানে অক্সিজেন মানে পৰিমাণতটো কমি যাব। কাৰ্বন ডাই অক্সাইডৰ মানে পৰিমাণটো বেছিকে বাঢ়ি যাব। কম আমি গছ গছনি কটাৰ ফলত যাৰ ফলত মান আমাৰ প্ৰদূষণ বহুতে বৃদ্ধি হ'ব জলবায়ু প্ৰদূষণ হবই আমাৰ উশাহ নিশাহ কষ্ট বা আমাৰ জীৱন যাত্ৰাটো কঠিন হৈ যাব।
হয় হয়। আমি যদি বৰ্তমান সময়ত যিখিনি আমি উশাহ নিশা লৈ থাকো সেই উশাহ নিশা লোৱা বায়ু। নে যদি আমি মানে শুদ্ধ বায়ু নাপাওঁ। তেনেহ'লে আমাকতো বিভিন্ন বেমাৰ আজাৰৰে আগুৰি ধৰিব দিয়েচোন। এইবিলাকে বিভিন্ন কথা আহি পৰে আৰু আজি বাৰু তোমালোক কথা পাতি। মোৰ যথেষ্টখিনি জ্ঞান লাভ কৰি যথেষ্টখিনি অভিজ্ঞতাও হ'ল এই বিষয়টোৰ ওপৰত। ঠিক আছে আগলৈ আমি। আগলৈ আমি বেলেগ বিষয়ে এনেদৰে কথা পাতিম আৰু আজিলৈ সামৰো।
হয় দিয়া বিদায়।
ধন্যবাদ।